অ বন্ধু কি কৰি আছা তুমি?
অ অ এৰা আছো
অ বাকী খবৰ পাতি কেনে তোমাৰ
মোৰ ভালে ৰ'বা তোমাৰ কোৱা তোমাৰ কেনেকুৱা
অ অ মোৰো ভালে আছে বাকী।
ভাত ভাত এই জাষ্ট খাই উঠিলো ৰবা মানে পাঁচ মিনিট মানৰ খাই উঠা।তুমি খালা নে নাই?
এইমাত্ৰ খাই মানে বহিলো আৰু। তুমি ফোননো মাৰিলা তেতিয়াই অ। বাকী খবৰ পাতি কেনে তোমাৰ
মোৰ খবৰ পাতি মানে ইমান এটা ভাল নহয় আৰু
অ মই মানে এটা কথা আছো সিটো ক তোমাক মই ফোন মাৰিলো মানে
অ কোৱাচোন কি কথা?
মই মানে এটা জাগাত যাব লাগিছিল ফুৰিব তুমিও যাবা নেকি তাতে? মানে আজি মানে অলপ গধূলি মানে এটা কাম আছে মই মানে অকলে যাব মন নাই মানে অলপ বহুত ৰখিব লাগে তাতে।
আহ কি কাম?
এটা বস্তু আছে ত মানে অকলে যাব মন নাই। তুমি আহিবা নেকি মোৰ লগত? এ মানে বহুত লাইন আছে ন তম অকলে ভাল নালাগে আৰু তোমাৰো চাগে কৈ আছিলা নহয় কিবা বেংকত তোমাৰান কিবা কৰিব ন আছিল নহয়। ত ভাবিলো আমি দুটাই একাউণ্টটো বেয়া হৈ আছে ন বেংকৰ ত এইটো ঠিক কৰিব লাগে। ত তুমিও যদি মলগ ত যোৱা আমি তাই একেলগে ম মোৰো কামটো কৰিলোঁ, তোমাৰো হৈ যাব মই সেইটো ভাবি কি তোমাক মই ফোন মাৰিলো মানে।
মই ভাবি আছিলো মানে এখন ফৰ্ম এখন আনিব লগা আছিল বেংকৰ পৰা।
অ অ বুজিলো কথাটো, সেই সেইটোৱে মানে মই ভাবিলো তুমি যদি আহা তেতিয়াহ'লে আমি যাই পেলাই সেই ফৰ্মটো ফিলাপ কৰি পিনে মই সেইটো মই সেইটো ঠিক কৰিলো আৰু তুমিও তোমাৰ কামটো কৰি ল'ব পাৰা। ত তুমি যদি আহা আজি
সেইটো হয় মানে সুবিধা হৈ যাব দুজনৰে একেলগে হৈ যাব আৰু।
মই সেইটোয়ে ভাবিলো এইটো মানে তোমাক মই মানে যোগাযোগ কৰিলো বন্ধু।
উ আৰু মানে আমি মানে বৰো নহম আৰু একেলগে কথা পাতি থাকিব পৰিম অলপ দেৰি হ'লেও।
অ সেইটোয়ে তুমি কথাটো একদম ঠিকেই ক'লা বন্ধু মোক। বাকী আৰু ভালো লাগিব তাতে মানে আৰু এটা মেইন কাৰণ মই যাব খুজিলোও মানে এ আমাৰ ঘৰত এচি নাই আৰু কিন্তু বহুত গৰম দি আছে ন। মান সে আৰু জানা বেংকত ত চিৰ ব্যৱস্থা থাকেই তাতে যদি বহুত টাই যদি তেই মই ভাবিলো মানে গৰম বহুত গৰম দি আছে ত অলপ সময় দুই ঘণ্টা তিনি ঘণ্টা অলপ যদি বহিও দিও আজি ত বহুত গৰমটো তাতে অলপ ভাল লাগিব আমাৰ আমাৰ কামতটো হৈ যাব লগতে গৰমৰ পৰা আমি পৰিত্ৰাণটো পাই যাম মই সেইটো ভাবিলো।
উ ঠিক ঠিকেই ভাবিছা মই যাম বাৰু মোৰো মানে আজি এনেকুৱা গৰম পইচে মূৰ মানে মূৰটো বিষাই গৈছে মানে এনেকুৱা গৰম পইচে অজি।
উ বুজিলো ভ কথা সেইটো কাৰণে মই ভাবিলো কি অলপ যায় খুনে ফুৰি আহো নেকি তাৰে পৰা? মানে বেংকৰ কামটো কৰি আহো মই একেলগে আমাৰ সকলো কামো হৈ যাব।
অ ত দুজনৰে সুবিধা হ'ব একেলগে।
উ মই সেইটোয়ে ভাবি আছো, ত কেইটাত যাবা? গধূলি নহয় এতিয়া মানে ভাতটো খালো নহয় এতিয়া তো ন দচটা বাজিল
উম্।
বাৰটা সময় বা মেইন দুপৰীয়া সময়ত বহুত গৰম হয় আমাৰ ইয়াতে ন? ত' অলপ বাৰটা মানত ওলাই যাও বেংক।
অ হ'ব বাৰটা মানত।
সেইটোৱে বাৰটাৰ পৰা এনে তিনিটালৈকে অলপ তাতে বহি থহি দিও। তেতিয়া হ'লে অলপ ৰদটো কম ৰ'দটো কমিলে তেতিয়া আমি আৰমত অলপ ভালো লাগিছে বাৰো, আৰু আমাৰ ইফালে লাইন নাই মানে মেইন। বহুত সমস্যা পাইছোঁ লাইন। নাই কাৰণে মানে ৰাতি পৰা লাইন নাই। ত মই ভাবিলো সেইটো কৰো। তোমাৰ তোমাৰোকৰ ফালে আছে নেকি লাইন?
উম লাইনতটো আছে আমাৰ ফালে মানে অহা যোৱা কৰি আছে কিন্তু মানে বহুত সময়, কাটি থৈ দিয়া নাই আৰু মানে আছে আৰু।
অ।
কালি ৰা উ কালি ৰাতি শুৱতেহে মানে ব অসুবিধা পাইছিল ন লাইনটোও নাছিল। ইপিনে ইমান গৰম।
অ, ঠিকেই তেতিয়াহ'লে বাকী তুমি কি এতিয়াও লাইনটো আহাই নেকি অহাই নাই নেকি তোমালোকৰ ফালে?
নাই, নাই। অলপ দেৰি আগতে গৈছিলে, কিন্তু এতিয়া আহিলে। তাকেই এই গৰমত যদি লাইন নাথাকে কিমান ত মানে অসুবিধা সেইটো আৰু
উম সেইটোয়ে মই এইটো মানে ভাবি আছো অলপ যাওঁ তাত কে বিচনী মাৰি আছো তথাপিও ইফালে বিচনীটো কিমান খাব গৰমতটো তথাপি গৰমটো পামেই আমি
সেইটো হয় মানে মই আমাৰ লাইন আছে যদি মই বাহিৰত বহিছো বাহিৰত মানে অলপ বতাহ দি আছে যে সেই বতাহতে বহি আছো মানে ফেনেও মানে গাটো ঠাণ্ডা কৰিয়ে দিম ইমান গৰম দিছে মানে।
উম বহুত বুজিলো কথা আৰু তোমাৰ ঠিকে কৈছে
অ কি বা হৈছে ইমান মানে এসপ্তাহ দুসপ্তাহ হ'ল মানে বৰষুণ । কোনে নাই মানে কি বা হৈছে
অ সেইটোৱে চাহ বুজিছা যে কি হয়
উম মোক মানে মেছেজ এটা দি দিবা আৰু ওলালে
অ ওলামেই আৰু বেছি সময়তো নাই আৰু মানে অ ভাতটো খালো তুমি ভাতটো খাই লোৱা
উম মই ভাততো মানে খাওঁৱে আৰু মায়ে বাঢ়ি আছে আৰু অলপ দেৰিকে খাই দিম আৰু ঠাণ্ডা হৈলক
অ সেইটোয়ে মই ভাতটো খাই আছো এতিয়া ভাতটো খোৱা হলে কালি মাহ ৰবা কি কলে মানে কালিটো মানে মই কল মোৰ গ'লটো মানে এনেকে যাই পি মানোলি এইটোোৱ মই হলো আজি যাই মই লৰটোও কালি এনেকে গৈছিলো মানে
অ, অ মানে কামটো হয় আৰু।
মানে এইটো মানে নহয় বেংকত আমি এনেকে হ'লে মানে বতাহো খাব পাৰিম আৰু লগত আমাৰ কামটো হৈ যাব গলে। ত মই সেইটোৱে ভাবি আছো। ঠিকে তুমি ভাতটো খাই লোৱা। উ সেইটোৱে তুমিও ভাতটো লাহেকৈ খাই লোৱা। ভাত চা খাই কেে নাই আমি এঘ মূৰৰ পিছত ওলাই দিব পাৰিম তাত।
ঠিকে পিছে মানে বুদ্ধিটো ঠিকে আছে পিছে। আজি ফৰ্মখন আনিলো। আজি যদি জমা নকৰো। কালি আৰু যাই কালি আৰু বহি থাকিম গৰম
বুদ্ধিটো ভালে। কোনেনে ইমান গুৰুত্ব দি থাকিব কোনে কি কৰি আছে বেংকত আমি একবাৰ যাই ফৰ্মটো যদি লৈ আনো যদি যায় তথাপি তাত আমি তিনি ঘন ত আমি গধূলি কষলৈকে অলপ ৰখি ৰাখো, যেতিয়ালৈকে বেংকটো বন্ধ নকৰে চাৰিটালৈকে। আ চাৰি তাৰ পিছত আমি ঘৰ আহি যাম। ঘৰ আহিলে আকৌ কালি আজি ফৰ্ম চৰ্ম ফিল আপ কৰি কালি আকৌ গুচি যাম। মানে এইখিনি মই আজি মই বাতৰি চালো। মানে এই সপ্তাহটো বহুত বেয়াকৈ গৰম দিব মানে।
এই সপ্তাহটো?
উম, উম।
কি বা হৈছে মানে এনেকুৱা যেনে এনে বৰষুণে বৰষুণ দি থাকে আজিকালি আৰু ৰ'দে দি থাকে আৰু। তেও বহুত পৰিৱৰ্তন হৈ গৈছে জেগাবোৰ।
উম, উম সেটোৱে।
বাকী তুমি কিবা কৰি আছা নেকি?
কি ক'লা?
কিবা কৰি আছা নে কি?
নাই নাই এনেই অলপ মই ঘৰত ভাত চাত খাই মানে ভাবি আছো কেইটা বজাত যাওঁ। মানে অকলে যাব মন নাছে তই ভাবিলো তোমাৰ কথা তোমাৰতো ঘৰটো বেংকৰ ওচৰতে হয়।
উম উম উম উ নহয় বাকী মানে আমি যিহেতু মানে ছিক্স চেমিষ্টাৰ এক্সাম দিলো ন মানে কিবা ভাবিছে নেকি মানে কি কৰো কি নকৰো এতিয়া
মানে সেইটো ভাবি আছো এতিয়া মই কি কৰিলো
অহ। বাকী অ, তুমিতো ইণ্টাৰ্নচিপ কৰি আছা চাগে ন?
নাই, মই ইণ্টাৰ্নশ্বিপটো কেতিয়াবাই কৰি দিছো, মোৰ হৈ গৈছে। এইটো মই এনে পেইড ইণ্টাৰ্নশ্বিপ কৰি আছিলো মানে মানে কাম শিকি আছো। মানে এইটো মই বেলেগ এইটো কলেজৰ নহয়, বাহিৰা এইটো।
অ মানে কিবা অসুবিধা হ'বনে কৰাৰ পিছত?
এইটো এইটো মানে তিনিমাহ কৰিব লাগিব। এইটো কৰাৰ পিছতে মই কাম পাই যাম। সেইটো জাগাতে, মানে সেইটোৱে মানে ইণ্টাৰ্নশ্বিপ মানে এই ট্ৰেইনিঙে এক প্ৰকাৰৰ মই ক'ব পাৰা।
উম।
ত ট্ৰেইনিংটো মই কৰি মানে মানে সেইটো তেনেকোৱা ট্ৰেইনিং হয়, ট্ৰেইনিংটো হোৱাৰ পিছত মান দুই, তিনিমাহ পিছত নেক্সট ট্ৰেইনিং শেষ হোৱা লগালগ জব ষ্টাৰ্ট হৈ যাব মৰ। মানে এইকেইদিন পইচাও দি আছে মানে ট্ৰেইনিংৰ কাৰণেও পইচা দি আছে। মানে ট্ৰেইনিঙৰ কাৰণেও মানে বিশেষ ইমান দা হয় অলপমান পইচা দি মা সাত খৰচৰ ওলোৱা কাৰণে অলপ দি আছে। যেনে কামটো গোটে শিকি যাম দে এটা মানে এই এয়া চেলাৰী বেষ্টত কৰিব বুলি কৈছে।
অ-অ-অ ঠিকে আছে মানে ময়ো ভাবি আছিলো যে কিবা এটা কৰি লওঁ নেকি ইটাৰ্শ্বিপ এটা।
উম, কিন্তু সেইটোৱে মানে আমাৰ শনিবাৰ আৰু ৰবিবাৰে বন্ধ থাকে। ত আজি বন
উ বাকী পাঁচ দিন হয় মানে
অ মানে আৰু আজি মানে আজি কিবা মানে আছে মানে ত আজি এইটো মানে বেংকটো বন্ধ আমাৰ মানে এইটো কি কয় এইটো অফিচটো মানে বন্ধ বন্ধ আছে। মানে অফিচত কিবা মানে আছে অ মানে সেইটো অফিচৰ পৰা আনি ছাৰ নাই সেই তইটো আজি আহিব নালাগে আজি মানে এসপ্তাহ মান ছাৰে ক গ'ল মানুহ যদি শিকাই ম ত সেইকাৰণে ক'লো ভাবিলো যে অফিচত অফিচত এচি আছে কিন্তু অফিচত তেতিয়া যাব নোৱাৰো ত এইটো নে এইটোয়ে এতিয়া উপায় আৰু
পিছে যদি মই কৰিব বিচাৰো কৰিব পাৰিম ন এইটোত
অ মই ছাৰক সুধি বিনে তোমাক মই জনাই আছো
অ অ
কি কয় ছাৰে
উম ঠিকেই আছে মানে ভাবিছিলো এনেকোৱা যদি সুবিধা থাকে মইয়ো কৰিয়ে দিম আৰু ঘৰত এনে বহি থকাতকে।
উম উম সেইটোৱে।
ঠিক আছে তুমি মানে ব্যস্ত হৈ গৈছা মানে ইণ্টাৰ্ণশ্বিপত
এ সেইটোয়ে মানে বব্যস্ত হ'বই লাগিব এইটো লগৰ লগ কাম পাম নহয় এ সেইটো কাৰণে ভাবি আছিলো ন পুৰা ব্যস্ত হৈ যাব দৰে কাম কৰি আছো
ঠিকে আছে বাৰু ময়ো ভাবিছিলো আৰু যে কিবা এটা পঢ়ো নে কিবা কামেই বিচাৰোঁ আৰু যদি এইটো যদি বহুত সুবিধা হয় সেইটোৱে কৰি দিম আৰু
মানে সেইটোয়ে মইতো এম বি এটো কৰিম ভাবি আছো লগতে এইটো কামটো কৰি লও এইটো কামটো কৰিলে পইচা তেতিয়া তেতিয়া হৈ যাব এম বি এটো কৰি দিব লগা লগ তেতিয়াহ'লে দুয়োটা বস্তুয়ে বৰ হৈ যাব
উ তাকে মানে তুমি ভালে কলি দে চোন যদি বেংকৰ কথা কলা পিছে মই মানে পাহৰি গৈছিলো কলেজত মানে এখন বেংকৰ ফৰ্মখন মানে বেংকৰ ফৰ্ম এখন চাইন ল'ব লগা আছিল মানে বেংকৰ ফালৰ পৰা সেই ফ্ৰৰ্মখনৰো কাম কৰি ল'ব পাৰিম আজি গলে
অ অ ঠিকে ভালে বুজিলো কথাটো
তাকে তুমি আজি মনত পেলাই দি ভালেই হ'ল নহ'লে মই পাহৰিয় গৈছিলো কৰিবলৈ।
ঠিকে ক'লা তুমি চাই লবা বস্তুটো।
উম তাকেই বেংকত যে সুধিলো আমাৰ ভালকে কি কি পৰামৰ্শ ল'ব লাগে সেইটোৰ পৰা
উম সেইটোৱে য
উম এতিয়া যেতিয়া যেতিয়া মানে তুমি মানে ওলোৱাৰ মানে ম উ দহ পোন্ধৰ মিনিট আগত মানে মেছেজ এটা দি দিবা যাতে মৌ ৰেডি হৈ ল'ও
মানে সেইটোয়েহৈ আৰু বাৰটা বজাত আমি ওলাই যাম তাৰ পৰা আমি চাৰিটা কাষ আমি ঘৰ আহি যাম চাৰিটা চাৰে চাৰিটা ব ঘৰ আহি যাম সেইটোোৱে মোৰ প্লেনিং আৰু তাতে সেইটো কাৰানে বৰ্তমান তুমি যি ভাত চাত কিবা খাব আছে যদি খাই লোৱা গা চা ধোৱা ভাতটো খাই লোৱা ৰেডি হৈ লোৱা
উম তাকে মইও গা চা ধুই পেলাই ভাতটো খাই লওঁ তেনেহলে
উম উম জল্দি কৰা তুমিও ভাতটো জল্দি জল্দি খাই লোৱা মই জাষ্ট খাই ললো ভাতটো
উম দিয়া মই কাটো দিলো তেনেহ'লে
অ অ দিয়া ঠিক আছে তেতিয়াহ'লে